হেল্ল' অ ভালনে?
ভালে আছো দিয়া।
অ আছো এনেই আপুনি?
এ আছো গৰম ডাল কেনেকুৱা দিছে। যে আৰু এই চাহ বিচাৰি পেলাই গৈ আছো। হয় দিয়া ভাত খালা?
খালো খালো আপুনি?
এ আপুনি বুলি ক'ব নালাগে দিয়া। তুমি বুলি কলেও হ'ল একে নিচিনাই লাগে ন! আপুনি বুলি ক'লে কিবা ভাল নালাগে, যেন বহুত বেছি বয়স মানে হৈ ভাত নাই খোৱা মানে কি হ'ল? এই গেছ নাছিল আমাৰ এই গেছ টো আনি জাছ পাইছোহে। মানে আমাৰ তাত দিব আহোতে মানে কি হল ডি অ চি নাম্বাৰটো নাহিলে, তাৰ পিছত মই এজেঞ্চিত কলো গেছৰ এজেঞ্চি যাওঁতে ক'লে বোলে নাই আপুনি হ না আপোনাৰ গাঁৱত গৈছো নহয়? সেইকাৰণে নললে যে আপুনি বেলেগ এখন গাঁৱলৈ যাব লাগিব। তাতহে আপুনি পাব। আকৌ মই সেই গাওখনলৈ দৌৰিছো।
হয় দিয়ক আজিকালি যে কিমান দিগদাৰ ন এইবিলাক?
এটা পাবৰ কাৰণে তুমি আপ গলা বা ঘৰতে হলে দি দি ঔ চি চি ঔ চি একো নালাগে নাম্বাৰটো দিলা পইচা হ'ল পাই গ'লা। কিন্তু এতিয়া মানে সে আৰু- দৌৰা ঢাপৰা নেকিয়া গেছ এটাৰ কাৰণে হাবাথুৰি। জাষ্ট পাইছো সি আৰু। সিহান ইমান গৰম গৰম আৰু কি- খাওঁ খাওঁ মূৰ্তি থৈ যি-
হয় দিয়ক ইমান ৰ'দ। বৰষুণৰ একো হেৰি নামো নিচানেই নাই। বৰষুণ এজাক আহিলেও মানুহ অলপ শান্তি পাব দিয়কচোন।
তাকেই চাচোন মই এতিয়া গৰমত আহিছো গৰমত চৰবত খাব লাগে মই খাইছোহি চাহ। গাখীৰ চাহ। গৰমত মানুহে খাই এতিয়া ভাত চাত খোৱা নাই ইমান গৰমত খাব নোৱাৰি।
নোৱাৰে নোৱাৰি। আৰু ঘপককে কৰবাৰ পৰা আহি মানে আপুনি ভাতকেইটা খায় দিব নোৱাৰে। অলপ ৰেষ্ট চেচ লৈ পেলাই খাব কৰিব লাগে আৰু।
মানে খাব মন কৰিলেও এই ঠাণ্ডা পানী পইতা ভাত যে সেইবোৰ খাব মন যায়। কিন্তু এই গৰম ভাত এইবোৰ- খাব মন নাযায় বুজিলা নে। একদম বেয়া লাগে।
অঁ।
পঁইতা ভাত এতিয়া মানে গৈ বাহিৰতে ছাহতে বহি আছোহি।
ঠিকেই অঁ এই এতিয়া এই গৰমত আ- আপোনাৰ ডাঙৰ গছজোপাৰ ওচৰত বহিলে মানে যোনটো ভাল লাগে ফেন- চেন এইবিলাকে কৰিব নোৱাৰে সেইটো। এই গৰমত ব- বতাহতে বহিব লাগে।
উম বতাহ আৰু কিমাননো ফেন ল'ম বা আৰু ফেন বোৰ ইমান- ভালো নহয় লোৱা আমি লওঁ সে।
আপোনালোকৰ সেইফালে নাজানো কিন্তু আমাৰ এইফালে মানে আপোনাৰ ডিজিটেল মিটাৰ লগায় দিলে যে। স্মাৰ্ট মিটাৰ ইমানেই বিল আহে মানে আপোনাক- কৈছো এতিয়া স্মাৰ্ট মিটাৰ এটা মানে কিছুমান এতিয়া আমি দিম হয়। তো সকলোবোৰ- সকলো ধৰণৰ মানুহে-
নোৱাৰে নোৱাৰে সকলোৱে দিব নোৱাৰে আৰু যিমান আহে- আপোনা ইউনিটৰ লগত উম আমি গম পাইছোঁ। আমি লগালো। কিন্তু ভাবিছিলো আগৰ মিটাৰটোৱে ভাল আছিল নেকি?
হয় হয় মানে আপোনাৰ এতিয়া গো- গোটেই ফেন লগাব নোৱাৰে আৰু ঠান গৰমতো মানুহ ফেন নলগাকে থাকিবও নোৱাৰে।
নোৱাৰে আৰু কেনেকুৱা হৈছে জানানে- মানে বিলটো আহে নহয় আকৌ মানে বেলেঞ্চ যদি মাইনাছ হয়, লগে লগে কাটি দিয়ে।
অঁ সেইয়াই কাটি দিয়েটো কাটি দিয়ে তাৰ পিছত আকৌ বেলেঞ্চটো ভৰালে সেই পইচাটো কাটি পেলাইহে-
এক্সট্ৰা এক্সট্ৰা চাৰ্জ কাটে। গম পাইছানে নাই আমাৰ- বেলেঞ্চ নাইকিয়া হওঁতে মানে অলপমান গম নাপালোঁ। প্ৰথম মানে কি হ'ল গেছৰ আমাৰ গেছ। তোমাৰ মোবা মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰায় আনিছিলো ইলেক্ট্ৰিচিটি বৰ্ডত। গম নাপাওঁ তাত। তাৰপিছত কিমান হৈ আছে তিনিখনে কিমান হৈ আছে তাৰপিছত চালু গৈ যে ইমান হৈছে তাৰপিছত লগে লগে কাটি দিছে নহয়।
হয় দিয়ক।
হয় বেলেঞ্চ।
এইবোৰ হোৱা কাৰণে আচলতে বেয়াসে হৈছে কাৰণ চবলে চবেইতো নোৱাৰে- দিয়কচোন কাৰণ চবৰে সমান সিমান খিনি- কাৰণ এতিয়া এতিয়া মধ্যবিত্ত বা আপাৰ লেভেল খিনিয়ে পাৰিব। ল' ক্লাছ খিনিয়ে কেনেকে পাৰিব চবৰটো চাব লাগিব ন।
নোৱাৰে নোৱাৰে একদম নোৱাৰে এই স্মাৰ মিজাটো সঁচা কৈছো কি জানা স্মাৰ্ মিজাটো বেয়া- আগৰ মিতাৰ কেইটাই ভাল আছে বুজিলানে তাতে। ৰিডিং লওঁতে কিমান ইউনিট তাৰ পইচাটো হয় আকৌ বিলখন দি থৈ যায়। সিমানেই আৰু এতিয়া সেইটো হোৱা। তাৰ ৰিডিঙো ল'ব নাহে খালি হেৰি আহি আৰু মেছেজ আহিব ইমান টকা বিল হৈছে ইমান টকা কাটিব আৰু সেনেকি আহি থাকিব আৰু। ইনোইত চাই থাকিব লাগিব খৰচ হৈছে ক'ত এতিয়াতো ভয়ে হৈছে। যে এই মটৰ ফ্ৰিজ এইবোৰ যে।
আজিকালি মানে আপুনি মটৰো ঘৰত যদি আগতে আপুনি তিনিবাৰ চলাইছিল এতিয়া এবাৰ বা দুবাৰ।
হয়।
ফ্ৰিজ টোতো আপুনি তেনেকে আৰু ফ্ৰিজত বস্তু নথ'লে ক'ত থ'ব ভাত বস্তুবিলাক বেয়া হৈ যাব। ন মানুহৰ মানে এতিয়া বহুত। দিগদাৰ হৈছে গৰম দিনতটো একেবাৰে দিগদাৰী মানে
মই সেয়ে বেয়া পাওঁ এই লাইনৰ কাৰণে গৰমৰ দিনত বেয়া অওঁ। ঠাণ্ডা দিনো লাইনো নাযাই ভালো লাগে কাপোৰ লৈ কাপোৰ লৈয়ও শুব পাৰিবা গৰম দিনত খানা। নাই আৰু তোমাৰ লাইনতটো মানে কি হয় ঘনাই ঘনাই কাটি থাকে।
অঁ।
স্মাৰ্ট মিটাৰ লগাইছো হাননে স্মাৰ্ট মিটাৰে ৰিচাৰ্চ। কৈছো তাৰ বিনিমত আমাৰ কাৰেণ্টটো ভালকে দিবহে লাগে।
অঁ আৰু লাইনতটো ঘনে ঘনে কাটি থাকে।
ঘনে ঘনে আৰু ইচমাৰত মিটাৰ, আগতে ইওনিটটো চেক কৰিব আহে ৰিডিং লয় পইচাটো দিম। পেমেণ্টটো কৰি দিওঁ। কিন্তু এতিয়া আমি আকৌ ৰিচাৰ্জটো মোবাইল ৰিচাৰ্ৰ নিচিনা আৰু টিভি ৰিচাৰ্জ এইবোৰৰ নিচিনাকে ভৰাব লগা হৈছে। সেই হিচাপ যেনেকে আমাৰ যিমান কেইদিন পওঁ সেইকেইদিনে আমি কন্টিনিউ পাই থাকো নহয় জানো মোবাইলত আঠাইছ দিনৰ কাৰণে ভৱাও আঠাইশ দিনে আমি পাওঁ হয় নে তেনেকে আমাৰ যদি। এতিয়া সেইটো ৰিচাৰ্চ পাওঁ যিমান কেইদিনৰ থাকে লাইনটো নাকাটিলে হ'ল আমাৰ
অঁ সেইটোৱে কাৰণ পইচাঁটোতো আমি সেইটো হিচাপে পেমেণ্ট কৰোঁ এতিয়া আপুনি লাইনটোক এতিয়া আমি। এতিয়া আমি টিভি টো ৰিচাৰ্জ কৰিলো লাইনটো গ'লেতো টিভিটো নচলে। আৰু চব মানুহেতো ইনভাৰ্টাৰতো লগাব নোৱাৰে দিয়কচোন টিভিত। বা চব বস্তু ইনভাৰ্টাৰত নহয় ন।
সকলো মানুহেতো সমান নহয় ন।
অঁ সেইটোৱে আৰু আপুনি এতিয়া চাব ইনভাৰ্টাৰটো এতিয়া। টিভি টো লগ নাৱাৰে এতিয়া আমি পেমেণ্ট কৰিছো থ্ৰী হাড্ৰেড সেই থ্ৰী হাণ্ড্ৰেত যিমান দিন থাকিব। গোটেইকেইদিনে ভালকে লাইন চলিব লাগিব।
হোম। এতিয়া আমাৰ যেনেকে ৰিচাৰ্চ কৰোঁতে আমাৰ বোলে ইমান দিনৰ মেচেজ আহিছে অ ইমান তাৰিখে শেষ হ'ব তেতিয়া আমি ৰিচাৰ্জটো কৰিম তেনেকে আমাৰ মেচেজ আহিব লাগে বোলে মেছেজ আহিব ইমান দিনৰ শেষ হব কিন্তু ঘনাই ঘনাই কাৰেণ্টটো কাতি থাকিবলে তাহলে কেনেকে হ'ব।
সেইটোৱে আৰুতো চবৰে ইমান টাইম হাতত পইচা নাথাকে ন যে কাট
সচাই বহুত হৈছে আমাৰ যে এনেকুৱা বি আই চেচ কিমান মিটাৰৰ পিছ
হয় দিয়ক এই মানে গৰম খত মানে যোনটো গৰম পইচাৰে আৰু গৰম লাগি গৈছে মানুহৰ।
তাকে এদখ আমাক ক'লে স্মাৰ্ট মিটাট ভাল ইমান টে
অ প্ৰথমতে আমাকো এনেকে কৈছিলে তাৰ পিছতহে গম পালো যে নিজে ইজ কৰিব লগা হ'ল
এ স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰ পইচাহে কিব টানি থকা হৈছে ন বুতে আৰু যদি এদিনৰ তুমি কি কৰিবা ভৰাবা নহয় আকৌ মাইনাছ হৈ থাকে তাৰ পৰাও আপোনাৰ তোমাৰ এশ টকা মান কাটি দিয়ে।
অ সে মানে আপুনি ধৰি লওক পাঁচশ টকা ভৰাইছে কিন্তু মাইনাচত আপোনাৰ থ্ৰী হান্ড্ৰেড আছে সেই থ্ৰী হান্ড্ৰেডটো কাটি আপুনি দুশ টকাহে পাব
অ সেইটোৱে এতিয়া কি কৈছে হান্ড্ৰেড যদি মাইনাচত থ্ৰী হান্ড্ৰেড তোমাৰ টকা হেৰি পৰে নেকি
অ
মানে ফাইন লয় আৰু সেইকাৰণে আগতে ভৰাব লাগে কিমানো ভৰাই থাকিব ৰিচাৰ মোবাইল ৰিচাৰ্জ যাব পনি টিভি
আৰু এতিয়া মোবাইল ৰিচাৰ্জ বিলাকো দাম বঢ়াই দিলে।
তাকেই
মানে এতিয়া মানে আপুনি চব ফালে মানে যতেই নাযাও খালি
পইচা লাগিবই পইচাই কি কৰিছে ঠিক নাই মানুহ আছে নাচায় নাচায় আৰু
আৰু হয় আৰু মানে এতিয়া মানে কি হৈছে মানুহৰ সংখ্যা বোৰ বাঢ়িছে এতিয়া বস্তুৰ দাম বাঢ়িছে গতিকে পইচাৰ দামতো মানে বস্তু বস্তুৰ দাম বঢ়াবই লাগিব তেতিয়াহে মানুহে পইচা ইনকাম কৰিব আৰু সেয়াই লাগিবই দিয়কচোন
লাগিবই আক কিয় নালাগিব এতিয়া কিন্তু সেইটো হিচাপত যে চবকে মানে
চব সমান হব লাগে এইটো সেইটোয়ে সেইটোয়ে মানে আপুনি চবতটো চাব লাগে থাকিব ন অকল মিডিল ক্লাছ বা লৱাৰ ক্লাছ অ কি হাইয়াৰ ক্লাছ খিনি চালে নহ'ব লৱাৰ
সেইখিনি চাব লাগিব এতিয়া সেইখিনি যদি হয় অলপমান ইউনিট যদি একষ্টা কৰি দিয়া বোলে ইমান ইউনিট লৈ যিমান চলাই চলাব পাৰিব তাৰ পিছৰ পৰা আমি পইচাটো লৈ ল'ম সেইটো কৰিলেও ভাল হয়নে বোলে আমাৰ ডেৰশ ইউনিট মান চলাব পাৰিবা পাৰ আপোনালোকে চবে তাৰ পিছ খিনি কিন্তু বিল পৰিশোধ কৰিব লাগিব এক্সট্ৰা সেইখিনি কৰিলেও ভাল মানুহে সকাহ পায় কিন্তু সেইখিনি নকৰিয়ে আক ইউনিট হিচাপত কাটিলে ইমান ইউনিট আমি এতিয়া চাই চাই কিমান ইউনিট গৈছে কিমান ইউনিট যোৱা নাই সেইবোৰে চাব লাগিব বৰ দিগদাৰ হৈছে দেই সঁচাই আৰু ভাল হৈছেগে আও এ বোলে ইচমাৰ্ট মিটাৰ পইচা লৈছে সটো বেয়া ন কিন্তু কাৰেণ্টটো তোৰ সদায় ৰাখিবা ভলটেজটো ভালকে দিব লাগে
অ এইটোয়ে সেইটোয়ে ভল্টেজ টো ল' হৈ থাকে থাকিলেতো লা লাইন থাকিও লাভ নাই
সেইটোৱে
তে মানে কি হৈছে মানুহৰ মানে এ-এফালে যদি ভাল হৈছে এফালে বেয়াও হৈছে, সেইয়াই আৰু। মানে এতিয়া-এতিয়া মানে গোটেই পৃথিৱীখন ডিজি
মই মানে ডিজিটেল হলেও মই আগৰ দিনটোৱে ভাল পাওঁ
হয়'-হয়', সেইটোয়ে আগৰ যোনটো দিনৰ মানে এটা মস্তি বুলি কয়, গাঁৱলীয়া জীৱনৰ।
না মোবাইল আছিল না আছিল কাৰেণ্ট আছিল খুইছিলো হয়নে?
এটা মানে বেলেগে মাস্তি আছিলে আৰু মানুহ বিলাকৰ, মানে মোবাইল-চোবাইল নাই সকলোৱে ইটোৱে সিটোৰ ঘৰত যায় ইটো সিটো কৰে সকামে চিকামেই হওঁক।
কাজিয়া পেচালো নাআছিল।
অঁ কাজিয়া পেচাল এতিয়া মানে আপোনাৰ অলপতে কিবা এটা। তৰ্ক বিতৰ্ক সেইটো বহুত
সেইটো হ মই আগৰ দিনতোকে বহুত মিছ কৰো আগতে কেনেকে। চিৰিয়েল বোৰ চাওঁ ন কছতি জিন্দেগী। কি সেইবোৰ সোৰান সেইবোৰ। দিন লৰালি কাল অহা হয় বহুত ভাল লাগি য সেইটো যদি উভতি অহা হয় কেতিয়াবা। মানে ইমান ভাল লাগে আগতে ৰৈয়ে থাকো চিৰিয়েল চাবৰ কাৰণে আঠ তা বাজিল চাম আৰু
অঁ
আইনতো তেনেকে যোৱান।
অঁ মে এতিয়া কি হয়? আপোনাৰ আগৰ দিনতো মানে কিয় ভাল লাগে আগৰ দিনটোত মানে বহুত বেলেগ আছিলে মানে ডিজিটেল একে নাছিল। ডিজিটেল আছিলে তেতিয়াও কিন্তু কম বেছি পৰিমাণে
উম', চব ডিজিটেল হয়-হয় এয়া অৱস্থা হৈছে মানুহ
মানুহৰটো এতিয়া কিমান দিগদাৰ।
উম'-উম', তাকেই। দিয়া-দিয়া ভাত কেইটান খাই আহু গৈ আকৌ পিছত কথা পাতি
অঁ নিশ্চয় পাতিম দিয়ক ঠিক আছে বাই বাই।